শুনি আছো
হয় ময়ো শুনিছো, ভালে আছা?
উম ভালে আছোঁ দিয়া। তোমাৰ খবৰ কোৱা?
ময়ো ভালে আছো। আজি ভাবিছিলো ভাৰতৰ ভৱিষ্যতৰ বিষয়ে মই আলো চনা কৰো।
সেয়ে তাকে মানে সেইটোৱে আচলতে ভাৰতবৰ্ষৰ নাগৰিক হিচাপে এইটোতো সকলোৰে মানে দায়িত্ব, নিজৰ দেশখন মানে কি গতিত আগবাঢ়ি আছে, সেইটোৰ বিষয়ে আলোচনা কৰা সকলোৰে দায়িত্ব। ভাৰতৰ আচলতে বৰ্তমান গতি মানে অকণ ভালেই দেখি আছো বৰ্তমান, কিন্তু তথাপিও মানে কিছুমান কিছু ক্ষেত্ৰত মানে ভাৰতৰ অকন মানে অৱনতিও হৈ আছে। বিশেষকে আমাৰ কিছুমান ধৰি লোৱা, কিছুমান ঠাইত মানে এতিয়ালৈকেও মানে উন্নতিৰ চিন পৰা নাই। তুমি কি কোৱা?
হয় ঠিকেই কৈছা মানে। উম আমাৰ ৰাস্তা ঘাট বোৰ অলমান অন্নত হৈ আছে, মানে কিছুমান উন্নত হৈছে কিন্তু উম মানে আগতকে উন্নত হৈছে কিন্তু তথাপিও মানে মানে উম যদি এজাক বৰষুণ দি দিয়ে, তেতিয়া মানে আমাৰ বানপানী হৈ যায়, বা বোকা হৈ যায় মানে অ সেই যাতায়াত মানে অনুন্নত হৈ আছে। মানে আমাৰ চৰকাৰে মানে অলপমান অ উন্নত কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু বিভিন্ন ধৰণত অ অলপমান অনুন্নত হৈ আছে, আমি সেইবোৰ উন্নত কৰিবলৈ চেষ্টা কৰিব লাগে চৰকাৰে। মানে অসমৰ আমাৰ আগতকেইত বহুতেই বি মানে উ উন্নত হৈছে যেনে আ জনসংখ্যা দেশখনৰ জনসংখ্যা, যুৱ শক্তি, প্ৰযু প্ৰযুক্তিগত উন্নয়ন আৰু অৰ্থনৈতিক সম্ভাৱনাই মানে, দেশখনক বহুত আগুৱাই নিব বুলি ভাবি আছো। মানে এইবোৰ মানে আগতেও বহুতে উন্নত হৈছে। মানে আমাৰ যিবোৰ যে নতুন নতুন যুৱ শক্তি তেওঁ লো মানে আমাৰ দেশখনক মানে দেশখনৰ নাগৰিক হিচা পে বহুতে আগুৱাই নিছে আৰু, যিবোৰ অৰ্থনৈতিক অহ মানে আমাৰ সমস্যা আছিল, সেইবোৰো আগতকৈ অলপ মান দূৰ কৰিছেম কিন্তু তথাপিও অমান উন্নত হৈ আছে তুমি
ন সঁচাই এইটো হয় বাৰু। কাৰণ আমাৰ দেশখনৰ যিটো জনসংখ্যা, আমাৰ এশ চল্লিশ কোটি, চল্লিশ কোটি জন এশ চল্লিশ কোটিৰ জনসংখ্যা মানে বহুত ডাঙৰ এটা যুৱ শক্তি মানে আমাৰ দেশখনত আছে। কিন্তু কথাটো হ'ল যে চৰকাৰে সেইখিনি যুৱ শক্তি মানে ভালদৰে ব্যৱহাৰ কৰিব জানিব। লাগিব এতিয়া তুমি কলা যে ৰা টা ঘাটৰ আলি পদূলিৰ অকণ সমস্যা আছে। বানপানীৰ সমস্যা আছে। বানপানীৰ লগত আৰু ধেৰ বিভিন্ন ধৰণৰ সমস্যা আছে, যেনেকে তোমাৰ গৰা ঘহনীয়া সমস্যা হৈ গ'ল তাৰ পিছত বিদ্যুতিক তোমাৰ উপাদানৰ সমস্যা হৈ গ'ল, এয়াও আমি কিছুমান গাঁৱে ভূঞে মানে এতিয়াও তোমাৰ বিদ্যুত গৈ পোৱা নাই। সেইকাৰণে মই ভাবো যে চৰকাৰে অলপ সেইটো বস্তু ধ্যান দিয়া উচিত। আৰু বেছিকে চৰকাৰে মানে বৰ্তমান যিবোৰ আচনি দি আছে সেই আঁচনিবোৰৰ লাভালাভ মানে কিছুমান তোমাৰ অনৈতিক মানে মানুহবোৰে মানে লাভ উঠাই আছে, মই ভাবোঁ তেনেকে। গতিকে সেই বিষয়ত অকন চৰকাৰে বেছিকে ধ্যান দিব লাগে, যাতে চৰকাৰৰ যিসমূহ আঁচনি সেই আঁচনি আঁচনিবোৰ যাতে সঠিক মানুহে পায়, সঠিক মানুহে পায় আৰু তথা সঠিক মানুহে যাতে ইয়াৰ লাভ ল'ব পাৰে, সেইবোৰ কথা অকণ বেছিকে ধ্যান দিব লাগে আৰু ভৱিষ্যত, ভাৰতৰ ভৱিষ্যত যিহেতু আমাৰ যুৱশক্তিবোৰ, যুৱশক্তিহৰ যুৱক-যুৱতীসকলে আমাৰ ভাৰতৰ শক্তি গতিকে সিহঁতৰ পঢ়া-শুনাৰ খৰচ বহুতেই দৰিদ্ৰ পৰিয়ালৰ মানুহে নিজৰ ল'ৰা-ছোৱালীক পঢুৱাব নোৱাৰে, গতিকে সেই পঢ়ুৱাব নোৱাৰা কাৰণে আমাৰ ক'ৰবাত নহ'লে ক'ৰবাত ভাৰতৰ মানে যিটো যুৱশক্তি সেই যুৱ শক্তিবোৰ অকণ-অকনকে কমি আহিছে, গতিক মই ভাবোঁ যে শিক্ষাৰ ক্ষেত্ৰত ভাৰতে অকণ বেছিকে ধ্যান দিব লাগে, তেতিয়াহে মানে ভাৰতবৰ্ষ বেছিকে মানে আগুৱাই যোৱাত
হয়। ঠিক কৈছে তুমি যিবোৰ আঁচনি কথা কোৱা নাই, মই ক'ব খুজিম যে মানে চৰকাৰে মানে যিবোৰ বেছিকৈ দুখীয়া তেওঁলোকক দিব লাগে। আৰু মানে আম দেখা যায় দেখিক কিছুমান দুখীয়া শ্ৰেণীৰ লোকে পোৱা নাই আৰু কিছুমান চৰকাৰী-চাকৰীয়াল অ লোকেও পাইছে। পাইছে মানে আমাৰ উম লাগা হলে আমাক আছেই, নালাগে কিন্তু আমাৰ যিবোৰ বস্তুৰ দাম ইমানকৈ বঢ়া-বঢ়াইছে মহিলাসকল, আহ মহিলাসকলৰ ঘৰ চলোৱাতো বহুতেই টান হৈ পৰিছে, আৰু কিছুমানৰ উম তাতে আঁচনি গৈছে, কিছুমানৰ তাতে যোৱা নাই ফলত মানে ঘৰখনৰ উৎপোল হৈ গৈছে মানে আমাৰ অ মাহিলী খৰচ বা সেইটো আমাৰ মানে বাঢ়ি গৈছে বেছিকৈ অ মানে চৰকাৰে তাৰ ওপৰতো অঁ গুৰুত্ব দিব লাগে।
হয় সেইটো হয়। আচলতে চৰকাৰে কিছুমান আঁচনি লৈছে নিজৰ হাতত যেনেকে তোমাৰ মহিলা উদ্যমীকৰম, সেইটো হৈছে বা সেইটো ভাল বাৰু কিন্তু কথাটো হ'ল যে সঠিক মানুহে পাব লাগিব, এতিয়া তুমি যেনেকে ক'লা যে চৰকাৰী-চাকৰিয়াল কিছুমানে পাই আছে বুলি, এতিয়া চৰকাৰী-চাকৰিয়ালে মই ভাবোঁ যে এইবোৰ পোৱাৰ যোগ্য নহয়, কাৰণ তেওঁলোকৰ এইয়াতে চৰকাৰে দৰমহা দি আছে। তেওঁলোকৰ কাম কৰা বিনিময়ত হয়। গতিকে সঠিক মানুহে নাপায় নহলে এইবোৰ আঁচনিৰ লাভালাভ তেওঁলোকে ল'ব নোৱাৰিব, গতিকে মই ভাবোঁ যে কিছুমান বহুতো দুখীয়া, দৰিদ্ৰ মানুহ আছে তেওঁ যিসকলে নেকি এই আঁচনিৰ কথা গমো নাপায়। সেইকাৰণে মই ভাবোঁ যে চৰকাৰে কিছুমান এনেকুৱা ধৰণৰ গোট সৃষ্টি কৰা উচিত যি গোটতে নেকি দুখীয়া মানুহক ঘৰে-ঘৰে গৈ আঁচনিসমূহ দিব পাৰে, লগতে তোমাৰ চৰকাৰে বিভিন্ন ধৰণৰ আচৰি যি প্ৰকল্প সেই প্ৰকল্প বিনামূলীয়া কে মানুহক যাতে আগবঢ়াব পাৰে, আৰু দুখীয়াতকৈ দুখীয়া মানুহে যদি ইয়াৰ লাভ ল'ব পাৰে সেইটোৱেই মই বিচাৰোঁ আৰু
হয় ঠিকেই কৈছা আৰু মানে যিবোৰ শিক্ষা শিক্ষাৰ ক্ষেত্ৰত তুমি ক'লা আহ ৰখা শিক্ষাৰ ক্ষেত্ৰত যিবোৰ ক'লা মানে উম কিছুমান দুখীয়া শ্ৰেণীৰ লোক আছে যিবোৰে এতিয়ালৈকে মানে আহ শিক্ষাৰ লগত মানে বঞ্চিত হৈ আছে শিক্ষাৰ লগত, তেওঁলোকে মানে শিক্ষিত হব পৰা নাই তেওঁলোকে মানে উম কৰিবলগীয়া হৈছে শাৰীৰিক যিবোৰ আমাৰ-আমাৰ আইন দিছে চৈধ্য বছৰৰ তলৰ লৰা মানে কাম কৰিব নালাগে কিন্তু হলো কিছুমানে কৰি আছে কাৰণ তেওঁলোকৰ মানে উম অ-অ-অন্য একো উপায় নাই, তেওঁলোকে মানে কাম কৰিব লাগিব তেতিয়াহে তেওঁলোকে মানে ঘৰখন চলাব পাৰিব। আৰু অলপ চৰকাৰে ইয়াত পোৰা একদম ভালদৰে গুৰুত্ব দিব লাগে, গুৰুত্ব দিব লাগে যে অঁ মানে একদম দুখীয়া শ্ৰেণীৰ লোকসকলক পঢ়িব পাৰে, আমাৰ ধনীস্থলৰ অ-অ ল'ৰা-ছোৱালীবিলাকে ধুনীয়াকে পঢ়ি আছে একদম ভাল-ভাল স্কুলত, কিন্তু যিবোৰ আমাৰ একদম দুখীয়া শ্ৰেণীৰ লোক আছে, তেওঁলোক মানে-মানে শিক্ষাৰ পৰা বঞ্চিত হৈ আছে এতিয়ালৈকে, তেওঁলোকক মানে শিক্ষাৰ উম পোহৰে এতিয়ালৈকে তেওঁৰ উম তেওঁলোকৰ লাইফৰ অঁ তেওঁলোকৰ জীৱনত মানে আহ পোহৰ দিব‌ই পৰা নাই।
হয়-হয় ঠিক কৈছা তুমি আচলতে মানুহে, মানে আচলতে আৰু মেইন সমস্যাটো হৈছে তোমাৰ বিশেষকে মই ভাবোঁ যে একদম তোমাৰ মেইন যিটো প্ৰমুখ সমস্যা সেইটো হৈছে তোমাৰ আহ শিক্ষা ক্ষেত্ৰৰ মানে লাহে-লাহে অৱনতি ঘটিছে মই ভাবোঁ, কাৰণ যিহেতু আমাৰ এতিয়া বৰ্তমান আমাৰ দেশৰ কথাই হওঁক বা আমাৰ ৰাজ্যখনৰ কথাই হওঁক এতিয়া লাহে-লাহে উন্নতি উন্নতিৰ পথত মানে আগবাঢ়ি আছে, কিন্তু কথাটো হ'ল যে এ এওঁলোকে শিক্ষাৰ ক্ষেত্ৰত ইমান এটা গুৰুত্ব দিয়া নাই, আমি এতিয়াও দেখা পাওঁ যে গাঁৱে-ভূয়ে থকা বিদ্যালয়সমূহৰ মানে যিটো দুৰৱস্থাৰ সেই দুৰৱস্থাটো মানে একেবাৰে শোচনীয়, এতিয়া কথাটো হ'ল যে কিছুমানে তাত পঢ়িব গৈ-গৈ আছে, কিন্তু কথাটো হল পঢ়িব গৈ আছে যদিও তেওঁলোকে মানে খাদ্য পোৱা নাই ভালকে আচলতে এইটো দুখীয়া ল'ৰা-ছোৱালীয়ে যে পঢ়ে সেই দুখীয়া ল'ৰা ছোৱালীক পঢ়া শুনা ক্ষেত্ৰত চৰকাৰ খন বিশেষভাৱে ধ্যান দিয়া উচিত তেওঁলোকৰ আচলতে- পঢ়া শুনা হৈ আছে নাই নামতহে তেওঁলোকে স্কুল- সেইবোৰত আছে কাৰণ মই ভাবো যে চৰকাৰে যিমান উন্নতি নকৰক নি যদি ল'ৰা ছোৱালীৰ ওপৰত বেছিকে ধ্যান নিদিয়ে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত যদি বেছিকে ধ্যান নিদিয়ে সেই শিক্ষাৰ ক্ষেত্ৰত ধ্যান নিদিয়াৰ ফলত কিন্তু সেই উন্নতিৰ কামবোৰ যে চৰকাৰে কৰি আছে সেইবোৰ আগন্তুক আহিবলগীয়া দিনত মানে এটা বিফল মানে এটা প্ৰকল্পত মানে এটা পৰিণত হ'ব মই তেনেকে ভাবো কিয়নো চৰকাৰৰ যিটো মূল উদ্দেশ্য হৈছে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি দি আছে দিয়ক কিন্তু আঁচনিৰ নামতো বহুত বেছি পইচা- খৰচ হৈ আছে কেইবা লাখ কোটি টকা খৰচ হৈ আছে মই ভাবো যে আঁচনি লাগিলে অকন কমাই দিয়ক কিন্তু বিশেষ- শিক্ষাৰ ক্ষেত্ৰত মানে- পইচা দিয়ক আৰু- দুখীয়াতকে দুখীয়া ল'ৰা ছোৱালীক অকণ- সেই শিক্ষা কৰিবলৈ অশিক্ষা অৰ্জন কৰিব পাৰে যাতে সেই আঁচনিসমূহ মানে বিশেষকে তেওঁলোকক দিয়ক লাগে সেইটো ভাবিছো তুমি কি কোৱা-
হয় ঠিকেই কৈছা বাৰু আৰু মানে আমাৰ অ তুমি যিহেতু কলা শিক্ষাৰ বিষয়ে আৰু মানে আমাৰ যিবোৰ আচনিবোৰ দিছে তাৰ ফত মানে বহুত লোক মানে হেৰা বান্ধে মানে এলাহটো বাঢ়ি গৈছে তেওঁ লোক কামৰ প্ৰতি অবহেলা কৰি গৈছে আঁচনিটো মাহে মাহে আহিবই মই কাম নক কৰিলেও হ'ব মানে এনেকুৱা এটা এটা ভাৱ আহি গৈছে মনত যাৰ ফলত মানে আৰু এই আঁচনিবোৰতো দিছে দিছেয়ে আৰু লগতে দাম বোৰো বহুতেই বঢ়াই দিছে নহয় নে বস্তুৰ যাৰ ফল মহিলাসকলে বহুতেই মানে উম কষ্টৰ সন্মুখীন কৰিবলগীয়া হৈছে
হয় চৰকাৰে বহুত দাম বস্তু বোৰ দাম বোৰ বঢ়াই দিছে সেইটো হয় বাৰু তুমি কি ভাবা আচলতে যে এতিয়া লাহে লাহে যে বস্তুবোৰ অকন চৰকাৰীৰ পৰা যে প্ৰাইভেট হৈ আছে তোমাৰ ব্যক্তিগত খণ্ডলৈ যে গৈ আছে এতিয়া ধৰি লও আমি বিভিন্ন নিউজত শুনা পাওঁ যে আৰু তোমাৰ এয়াৰলাইনছ হওক আৰু বিমান বন্দৰ হওক সেইটো চৰ পাৰি তোমাৰ প্ৰাইভেট ব্যক্তিগত খণ্ডলৈ গুচি গ'ল সেইটো তুমি কি ভাবা উন্নতি বুলি ভাবা নে অৱনতি বুলি ভাবা
মই ইয়াৰ বিষয়ে বেছি একো নাজানো কিন্তু মানে অ এইটো চাগে আমাৰ অৱনতি হয় চাগে কাৰণ আমি যিবোৰ চৰকাৰী ভাৱে আমি ব্যৱহাৰ কৰি আছিলো ধনী বা দুখীয়া ধনী দুখীয়া সকলো বোৰে কিন্তু আমাৰ যেতিয়া এইবোৰ মানে ব্যক্তিগত খণ্ডলৈ যাব তেতিয়া মানে আমাৰ কিছুমান শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰিব নোৱাৰিব বা তোৰ ইয়াৰ পৰা বঞ্চিত হৈ থাকিব মানে মই এই এই বিষয়ে বেছিকৈ নাজানো
নাই নাই তুমি নাজানা যদিও তুমি একদম সঠিক কথা কৈছা এতিয়া কথাটো হ'ল যে ব্যক্তিগত খণ্ডৰ যোৱাৰ লগে লগ মানে তোমাৰ বস্তু বোৰৰ দাম বাঢ়িব টিকটৰ দাম বাঢ়িব বস্তুবোৰ দুখীয়া পৰিয়ালৰ মানুহে ইউজ কৰিব নোৱাৰিব ব্যৱহাৰ কৰিব নোৱাৰিব তুমি একদম ঠিক কথা কৈছা এতিয়া কথাটো হ'ল যে বহু ক্ষেত্ৰত আমাৰ চৰ চৰকাৰে যিবোৰ আঁচনি নিজৰ হাতত লয় বা যিবোৰ তোমাৰ প্ৰকল্প হওক বা যিবোৰ উদ্যান হওক বিমান বন্দৰ হওক ৰেলৱে হওক যিবোৰ চৰকাৰৰ হাতত আছে সেইবোৰ কৰ'বাত নহলে কৰ'ৰবাত আহ দুখীয়া মানুহে ব্যৱহাৰ কৰিবলৈ অকন সকাহ পাই আছে বৰ্তমান অৱস্থাত কিন্তু ব্যক্তিগত খণ্ডত যোৱাৰ লগে লগে ব্যক্তিগত মানুহে নিজৰ ইচ্ছা অনুসৰি তেওঁলোকেৰ দৰ দাম বোৰ বঢ়াব পাৰিব কমাব পাৰিব ইচ্ছা অনুসৰি নিজৰ আমাৰ যি দুখীয়া দুখীয়া শ্ৰেণীৰ মানুহ আছে তেওঁলোকক হাৰশাস্তি কৰিব পাৰিব গতিকে এইবোৰ মানে লাহে লাহে বেয়া হব ধৰিছে মই ভাবো আৰু তুমি নাজানাকেও মানে বহুত ভালকে মানে কথাটো বুজি পাইছা তুমি
হয় ঠিকেই কৈছা বাৰু মানে আমাৰ উম বৰ্তমান অ আমাৰ ভাৰতৰ ভাৰত দেশখনে মানে বিজ্ঞান ক্ষেত্ৰতো বহুতে উন্নতি কৰিছে মানে উ যোৱা বছ কেইবছৰমান আগতে মানে আমাৰ ভাৰতে দুবাৰকৈ মানে চন্দ্ৰলৈ গ'ল তাতে উ মহাকাশলৈ গল চন্দ্ৰলৈ গ ল আৰু এতিয়া ভাবি আছো বোলে অম শুনি আছো বোলে অম মানে বিজ্ঞানী সকলে বোলে মংগল মংগল গ্ৰহলৈ যাবলৈ চেষ্টা চলাই আছে যদি আমাৰ বোলে এইবোৰ যদি হয় সম্ভৱ হয় মানে তেন্তে বহুতেই উন্নতি হব আৰু আমাৰ অ দেশখনে ইয়াৰ বাবে বিশ্ববিখ্যাত হৈ পৰিছে মানে আমাৰ যিহেতু দুবাৰকৈ দুবাৰকৈ গল বা তাৰ মানে তাৰ যিবোৰ গৱেষণা কৰি ত মানুহ থাকে নে নাই- অক্সিজেন অক্সিজেনৰ পৰিমাণ কিমান তাত কেনেকুৱা ধৰণৰ প্ৰাণী থাকে মানে এইবোৰ গৱেষণাৰ ফলত মানে আমাৰ আহ ভাৰত দেশখনে বিশ্বজুৰি মানে এটা উ উম এটা সুখ্যাতি লাভ কৰিছে
হয় হয় তুমি ঠিকে কৈছা আচলতে মানে দেশৰ উন্নতি মানে কেৱল শিক্ষা ক্ষেত্ৰৰে হওক বা তেনেকুৱাও নহয় আচলতে দেশৰ উন্নতি মানে সকলো ক্ষেত্ৰত আগবাঢ়ি যোৱাতে উন্নতি বুলি কয় শিক্ষাৰ ক্ষেত্ৰত হওক বিজ্ঞানৰ ক্ষেত্ৰত হওক চিকিৎসাৰ ক্ষেত্ৰত হওক বা তোমাৰ বিভিন্ন মানে একদম দুখীয়াতকৈ দুখীয়া শ্ৰেণী হওক বা ধনীতকৈ ধনী চেনীয়ে হওক সকলোৰে মানে সমান আগবাঢ়ি যোৱাটোৱে মই ভাবো আচল উন্নতি নহয় নে
হয় ঠিকেই কৈছা - মানে আমাৰ দেশখনে সকলো মানে- আৰু যে ৰাস্তা ঘাট বা শিক্ষা বা মানে মহিলাসকল সুৰক্ষা আৰু মানে এটা উ মানে এটা ভাল বিষয় হ'ল মহিলাসকল সুৰক্ষা আমাৰ মানে উম যিবোৰ মানে আমাৰ চৰকাৰে মানে মহিলাসকলৰ সুৰক্ষা- তাৰ পাছত বহুতেই গুৰুত্ব দিব লাগে বা দিছে মানে অ মহিলাসকলৰ বাবে বিভিন্ন ধৰণৰ আইন বনাইছে আহ মানে উ বিভিন্ন ধৰণৰ আইন তাৰপৰি আহ মানে আহ তেওঁলোকক সুৰক্ষা দিছে বহু চাকৰি এ মানে আমাৰ এটা স্বাধীন কৰি তুলিছে নিজৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছে মানে আত্মনিৰ্ভৰশীল কৰি তুলিছে মানে এই বিষয়ে মানে বহুতেই ভাল কৰিছে আমাৰ চৰকাৰে।
হয় হয় তুমি ঠিকে কৈছা আচলতে মহিলা যি আমাৰ আহ তুমি সবলীকৰণৰ ক্ষেত্ৰত যিখিনি কাম কৰি আছে চৰকাৰে সেইটো মানে সঁচাকে সবলবলগীয়া কিন্তু কথাটো হ'ল যে মই ভাবো যে কৰ'বাত নহ'লে ক'বাত তেতিয়াও আমি পিছ পৰি আছো কাৰণ মহিলাৰ ক্ষেত্ৰত তুমি যিহেতু কথাটো উঠালা সেইকাৰণে মোক মহিলাৰ ক্ষেত্ৰত বিশেষকে আমাৰ দেশত যিবোৰ আইন আছে সেই আইনবোৰ মানে মই ভাবো যে প্ৰণয়ন কৰা উচিত কাৰণ সেই আইনবোৰ এতিয়াও মানে বহুত শুধৰনি কৰিবলৈ বাকী আছে কিছু ক্ষেত্ৰত আইন বোৰ বহুত দুৰ্বল ইমানেই দুৰ্বল যে মানুহে মানে কিবা এটা বেয়া কাম কৰিবলৈ ভাবি নাচায় এবাৰু গতিকে মই ভাবো যে আইন মানে কঠোৰ কঠোৰ হ'ব লাগে যাতে মহিলাসকলৰ ক্ষেত্ৰত কোনোবা যদি বেয়া দৃষ্টিকেও চাই বা তেওঁলোকৰ বিৰুদ্ধে মানে কিবা এটা যদি কৰিব যায় তেওঁলোকে যাতে অলপ এশবাৰ হ'লেও তেওঁলোকে যাতে ভাবি চায় মই ভাবো সেইবোৰ চৰকাৰে সেইটো ক্ষেত্ৰত অকণ বিশেষকে ধ্যান দিয়া উচিত কাৰণ নাৰী সুৰক্ষা আচলতে আমাৰ সমাজৰ স সুৰক্ষা আৰু সমাজৰ সুৰক্ষা দেশৰ সুৰক্ষা হয়।
হয় ঠিকেই কৈছা বাৰু দিয়া হলে আজিলৈ ইমানতে আৰু তোমাৰ কথাতি ভাল লাগিল।
মোৰো ভাল লাগিল দিয়া ঠিক আছে কথা পাতিম আকৌ।
দিয়া।